হেল্ল'। কি কৰি আছ?
এইয়া এইয়া আমা ঘৰ মাথাই কাষত যে আমা মাটি আছিলে
উম, তোৰ এই মাহঁতে মাথাৰি কাষতে মাটি ৰুঁই আছে, মই তোৰ এই ৰাস্তা কিনাৰতে বহ দি আছোঁ আহি পেলাই।
অ', ইমা ইমান দেৰিলেকে মাতি ৰুঁই আছে।
এ' নাই নাই হেৰি হ'ল তোৰ এই ৰ'দটো বেছি যে। ৰাতিপুৱা অকমান গ'ল তাৰপিছত এ' এতিয়া আহিছেহে।
ঠিকে আছে ঠিকে আছে বাৰু তেতিয়া মানে কি হয় গম পাৱ নে? ইমান ৰ'দত থাকিব নিদিবি। মানেটো যিহেতু উম, ইমানটা ৰ'দ পৰিছে আৰু লগতে তো ইয়াৰ আগৰ কেইদিন চাগে বৰষুণ তহঁত তাতোঁ দিছিলে আমাৰ ইয়াত ইমান বৰষুণ দিলে।
মা', ইয়াত তোতো কালি ৰাতিওঁ বৰষুণ দিছে।
অ', এতিয়া সেই মানে বৰষুণ পা আকৌ ৰ'দত ওলোৱাঁ, ৰ'দ পা আকৌ বৰষুণত ওলোৱাঁ বা মানে তোৰ বহুত বেমাৰত
বহুত বেমাৰত পৰি যায় অ'।
উম, বাকী কচোন কি মনত পেলালি আজি।
এ মনত মানে কি আৰু তোৰ এ এনে মানে মই ৰাতিপুৱা গৈ পেলাই তোৰ কোৰ ম দিলো কঠিয়াই কঢ়িয়াই দিলো। এতিয়াতো মানে পথাৰলৈ মই যোৱা নাই মাহতহে গৈছে তাৰ পিছত মই বোলো ই এয়ালৈকে ফুটা কচোন বহুতিন নাই কৰা।
ভাল কৰিলি ভাল কৰিলি দে এ দে ফোন চোন এটা কৰি থাকিব লাগে। এ মোৰ খবৰ খাতি মানে কি আৰু তোৰ মানে এ দেউতা ভাগৰ গা ভাল নহয় যে। মই এইবাৰ তো খেতি পথাৰ অকণমান বেছিকে লাগিবলগীয়া হৈছে।
অ, গম পাইছো।
সেইটো কাৰণে মানে মই ফোনচোন ইমানক চাবলৈ টাইম পোৱা নাই।
আহ খেতি কিমান আছে আৰু ৰুবুলে?
খেতি ৰৰুবলৈ মানে কি হ'লে এই বা আমাৰ প্ৰথম প্ৰথমে তটো কঠীয়া পাৰিলে। কঠীয়া পৰা পিছত মানে তোৰ কি হ'লে এই বৰষুণ লগত লগত যে কেইবাদিনো দি আছিলে সেই তেতিয়া মানে তোৰ প্ৰথম ভাগ যোনটো টোপোলা পাৰিলে কঠিয় সেই কঠীয়া ভাগ আকৌ নষ্ট হৈ গ'ল।
উম,
ব মানে বৰষুণে খুন্দি পেলালে এতিয়া সেইয়াটোৱে উপায় নাই আকৌ নতুনকে পাৰিব লাগিব।
অ, অ, তেতিয়া ধৰক খেতি শেহতীয়া হবগৈচোন।
উম, তাৰ পৰা আকৌ কঠীয়া পৰা হল কঠীয়া এতিয়া ডাঙৰ হৈছে মানে বেগ এত হৈছে আৰু বেগ এটা তুলিবলৈ কিমান অসুবিধা তইতটো গম পাৱৱেই।
আহ।
তাতে এতিয়া ট্ৰেক্টৰ খনৰ পিছতো লাগি থাকিব লগগীয়া হৈছে সেয়াই আৰু কিনো কম।
তোৰ আজিৰ দিনটো একদম ৰাতিপুৱা গ'লো তোৰ কোৰ মাৰিবলৈ। তাৰ পৰাৰা এতিয়া আকৌ মই বোলো সেই অকমান শুওঁ। শু বুলি ভাবোতেনে আকৌ লগৰ এটাই ফোন কৰিলে বোলে ট্ৰেক্টৰ খন ফচি ধৰিলে। ৰ'দ এডাল লৈ আহ তালৈ গ'লোগে। তাৰ পৰা আহি আকৌ উম, উ, সেইটোৱে মানে আমাৰ পথাৰ সিয়ে হাল বাই থাকে মানে।
মানে মই কেলে কৈছো সহায় কৰিব লাগে মানে সেইটোতো সেইটোয়ে এতিয়া মই মোৰ নিজৰ ট্ৰেক্টৰ আছে মই গম পাওতো। মান কি ম ট্ৰেক্টৰ খন যদি লাগি থয় মই যদি ফোন এটা কৰো সিহতো আহি পেলাই ঘপককে পাই আহি সেইমতে যদি শেহঁত মাতো তেনে যদি মই নাযাওঁ ন'
উম,
খৰতেনো পিছ বা মোৰ চৰিল ক
এইটো সেই তাৰপিছত তাৰপা আহি পেলাই বোলো অকমান শুও মায়ে গলে বোলে এতিয়া শুব নালাগে বুৰ কথা বা মানে পথাৰ ছাগলীকেইটা বান্ধত আছে যে সেইকেইটাটো লৈ যামগে আৰু। উম, উম,
আৰু এতিয়া বাৰিষা চিজন যেতিয়াতো ছাগলীয়ে কিমান অসুবিধা
তাকে তাকে আৰু এতিয়া মাহঁতে কি কৰি আছে ঘৰত?
মাহঁতে মানে তোৰ বাগবেলা বোকা দিছিলে অকমান কে এই কাষৰ খুৰা ঘৰ
উম, উম,
আকৌ খুৰা ঘৰ বোলে এতিয়া ৰুই দিয়ক আপোনালোকৰ যেতিয়া পিছতে হ'ব মই তেতিয়া ৰুই দিম। তাৰ পৰা বোলে অ, হ'ব তেতিয়া তহঁতে পাছত যেতিয়া ই দিবি মই এতিয়া ই দিয়াতো একো আপত্তি নাই।
উম।
তাৰপা মায় আকৌ তাৰ ৰুবলৈ গ'ল।
অ', উম।
মই তাৰপৰা গৰমতটোও বেছি যে বাহিৰতে আহি পেলাই ওচৰতে পুল এটা আছে যে সেই ফুলটোতে বহি কথা পাতা
তাকে তাকে ঘৰৰ ভিতৰতো থাকিব নোৱাৰিও মানে কি হয় ইনভাৰ্টাৰতটো আছে কিন্তু আজিকালি কি হৈছে কাৰেণ্টটো থকা নথকা একো কথাই নথকা হৈছে কাৰেণ্ট থাকিলেও যিমান ভল্টেজ দিব ফেন ঘূৰো নঘুৰোকে ঘূৰে।
এ সেইটো অভাৰলোড হোৱা ন এতিয়া তো এঘৰ দুঘৰ মানুহতে ইনভাৰ্টাৰ বাকী বিলাকৰ ঘৰতো নাথাকে ন।
সেইটোৱে অ বাকী যা ঘৰত নাথাকে সিহঁতোৰ বহুত হেৰি হৈ যায় আৰু
অ', এতিয়া মানে তো গৰম তলে চাই পেলাই প্ৰত্যেক মানুহতে দুখন তিনিখনকে ফেন লাগিয়ে থাকে ননষ্টপ
উম এতিয়া আমাৰ এনেকুৱা হৈছে তো ৰাতিতটো কাৰেণ্টটো আহে নহয় মায়ে কি কৰিব গৈ পেলাই তোৰ ইনভাৰ্টাৰ কাৰেণ্টটো অফক কৰি ইনভাৰ্টাৰ চলাই থৈ দিব মানে ইমানেই ভল্টেজ নাপায়।
সেইটো ভল্টেজ নাপালে নো এনো ফেনখন লাগি থাকিলে কি লাগিব গাত আৰু ইমান বাহিৰৰ পৰা যেতিয়া ৰ'দত আহি পেলাই
উম সেইটো অ'।
কেতিয়াবা মানে কি হয় এতিয়াতো যিমান পাৰিতো বাহিৰৰ হাৱাই লব লাগে কেলে ত' এ ইমান গৰমত মানে ত' ফেনচুইচ চব গৰম হৈ যায় ন।
উম।
আৰু তো সে গৰমটোতো মানুহ ন
সেইটোয়ে সেইটোয়ে আমাৰ যে পথাৰ বুকত ক'তো এজোপা গছ বুলিবলে নাই ও। মানে চিধাটোৰ ৰ'দটো পুৰা গাতে পৰে।
উম। আমাৰ এইফালেও সেই একেই হৈছে মই ত মূৰ সতি ডাঙৰ মানুহ এজনৰ কাজিয়ে লাগি গ'ল। এ হেৰি হ'ল এইটো কি বুলি কয় এই সেইদিনাখন মানে গছ এজোপা কাটিছিলে তাৰ পিছত মই অকমান খঙতে কলো মই কিহৰ কাৰণে এজোপা কাটিছে আমাক ৰখিবলৈ চাৰ প্ৰয়োজন হয়।
উম, উম।
অকণমান হেৰিকে বেয়া কে কোৱাৰ দৰে ক'লে মানে কি হল মই কি তহঁতৰ ঘৰত কাটিছো নি মই তেতিয়া ওলটাই কৈছো আমাৰ ঘৰত কটাত বা বেলেগৰ কটাতো আপত্তি নাই মোৰ কিন্তু আপুনি গছজোপা কাটি কাটিব নালাগে দৰকাৰ হলে এজোপা এইখিনিতে ৰোৱক তাৰ পৰা এজোপা ডাঙৰ হৈছে সেইজোপা কাটক। ন এ সেইটো জহতে অকমান থোটা মোজা অকমান লাগিলেই
গম পাইছোঁ গম পাইছোঁ। আজিকালি মানুহবোৰে একো কথা বুজি নাপায় ও।
পাই কিমান বুজাবি আৰু তই বুজি নোপোৱা মানুহক তো বুজাই লাভ নাই ন।
তাকে হে বাকী শুনচোন মই ফাৰ্ম এখন খোলো বুলি ভাবিছিলো এই ব্ৰইলাৰ ফাৰ্ম এখন তহঁতৰ নিচিনাকে
অ',।
আ অকমান প্ৰচেছ চছেছ কেইটা কৰি দিবি নেকি।
প্ৰচেছ মানে তোৰ যোনখিনি তোৰ পোৱালি দিয়া মেলাতো সিহঁতে কৰি দিব মানে ফাৰ্মৰ কোম্পানী ফালৰ পৰা কৰি দিব সেইখিনিত মই একো সহায় কৰিব নোৱাৰো বাকী তোৰ বৰ্ডিং চৰ্ডিং বনোৱাৰ পৰা তোৰ মানে কিমান কি লাগে সেইটো মই ক'ব পাৰো।
অহ।
মানে তো এতিয়া ধৰি ল দীঘলতটো মাটি কন চাই বৈ মেলি দিব পাৰিম। বা পইচা পাতি। কিমান খৰচ হৈছে, সেইটো কথা কৈ দিব পাৰিম। মই মানে তহঁতৰ সেইফালে যাম বুলি ভাবি আছোঁ।
অ' আহিবি আহিবি আহিবি।
ধুনীয়াকে বুজাইও দিম, লগতে তোক জেগাকনো দেখুৱাই থৈ আহিম। মানে কোন কন জেগাত তহঁতৰ ভাল হ'ব।
অ
বাকী তো মেডিচাইন চেডিচাইনো সেয়ে সিহঁতৰ ফালৰ পৰা দিয়েই।
উম্।
বাকীতো ত্ৰিপাল কিনিব লাগিব তই, বাচন কেইটা প প্ৰথম প্ৰথম তোৰ নিজৰ ফালৰ পৰা কিনিব লাগিব।
অ'।
তাৰ পৰা তোৰ ঘৰটো তই নিজৰ পইচাই বনাব লাগিব মানে ফাৰ্ষ্ট।
ঘৰত কিমানমান যাব বাৰু?
এ মানে মিনিমাম তোৰ। চব অল টোটেল বস্তু কিনাৰ পিছত মানে তোৰ পঞ্চাশ হাজাৰ মান টকা এটা খৰচ খৰচ হ'ব আৰু গোটেই, গোটেই খিনি পিছত।
অ' অ', তাকে মইনো কি ইমান ঘৰতে এনেই থাকিম আৰু সেইকাৰণে বোলো, ফাৰ্ম এখনকে খোলো।
থাকিব নালাগে, মানে কি হয় গম পাৱনে, বৰ্তমান সময়কনত তই নিজে নিজে কিবা এটা কৰি, নিজে যিমান পাৰ
উম্, আজিকালিতো চাকৰি পিছতো ইমান ইমান এটা লাগি থাকি লাভ নাই মোৰ মতে। মানে এইবোৰ চব কপাল লাগে অ'।
কপালটো লাগিবই, সেইমতে কষ্টও কৰিব লাগিব। চাকৰি পিছত মানে লাগি কি লাভ নাই গম পাইছা নাই, এতিয়াতো ফাৰ্মখন খুলিম বুলি ভাবিছ খোল মানে বৰ্তমান তই সেইখনতে লাগি থাক আৰু চাকৰিৰ কাৰণেও প্ৰিপেৰেচন চলাই থাক। এতিয়া ধৰি ল' আচাম পুলিচ, ফৰেষ্ট গাৰ্ড, এতিয়া অনলাইন কৰিল চাগে ন।
উম্, কৰি থোৱা আছো।
অ', ধুনীয়াকে সেইকেইটা অনলাইন কৰি থৈছ যেতিয়া, এইফালে ফাৰ্মৰ কাম লাগিলেও। সন্ধিয়া টাইম ক আৰু ৰাতিপুৱা টাইম ক তই নিজে ল, ৰানিং চানিং কৰিব কাৰণে। ধুনীয়াকে সেইকন টাইম, সেই দুটা টাইমত ধুনীয়াকে দৌৰ মাৰি আহি পেলাই, তই যোনটো শাৰীৰিক ব্যায়াম কৰো, কৰিব লাগে কৰি ত ধুনীয়াকে দায়িত্বও ল স্বাস্থ্য পাতি ভাল হৈ থাকিবৰ কাৰণে। বাকী সেইমতে লগতে পঢ়া শুনাটোও লাগিব।
সেইটোও লাগিব অ'।
অ', এতিয়া ফাৰ্মৰ কামটোও কৰি থাক, এইফালে তাৰ পিছতো এইটো কামো বজাই ৰাখ। যদি সুবিধা হৈ যায় বা ভগৱানে মিলাই, তেতিয়াহ'লেতো পোৱা চাছ্ৰ আছে ন? কিন্তু চেষ্টাটো কৰিব লাগিব আৰু যিমান পাৰি, তই তোৰ ফালৰ পৰা বেচ দিবলৈ চাব লাগিব।
উম্, সেইটোৱেই।
বাকী মাহঁতৰ সকলোৱে ভালনে? ভালেই ভালেই তহঁতৰ সকলোৰে।
উম্ ভালেই ভালেই। এ হেৰি, এই বুলি ভাবিছিলোঁ, এফালে ফুৰিবলৈ যাওঁ বুলি ভাবিছিলো লগত। ঘৰকেইটাৰ লগত।
অ'আহিবি তেতিয়া আমাৰ ইফাল দিয়ে গৈ পেলাই আমি যিহেতু গৰমটো পৰিছে।
অ' সেইটোৱে, চেঁচা ফালে তহঁতৰ সেইফালে
অ' চেঁচা ফালে গুচি যাওঁ, ধুনীয়াকৈ পাহাৰৰ ওপৰ পৰা নিজৰাও পৰি আছে। বহুত ঠাণ্ডা পানী হয় মানে আমাৰ আমিও যোৱা প্লেনিং এটা কৰিয়ে আছোঁ আমি লগৰ কেইটা মিলি। তেতিয়া তহঁত তহঁত কেইটাও গুচি আহিবি কোন কোন আহ। তততাৰ পৰা তেতিয়া আমি ধুনীয়াকে গোট খাই লৈ পেলাই গুচি যাম।
উম। এইব চেঁচাৰ ফালে টোপ প্ৰকৃতিটো বহুত ধুনীয়া।
এ, নকবি আৰু বহুত ধুনীয়া।
প্ৰকৃতি বহুত
তোৰ মানে একদম অ' তোৰ মানে একদম যোন কণত নিজৰা ডাঙৰ নিজৰা এটা ওপৰৰ পৰা একদম বহুত ওপৰৰ পৰা পায়। ত্ৰিশ চল্লিশ ফুট ওপৰৰ পৰা নিজৰা এটা
উম।
পাবলৈ গ'লে।
উম।
অলপ দূৰতো সাঁতুৰি যাব লাগিব মানে।
অ', অ', গম পাইছো সাতুঁৰিব মই জানো।
কিমান ধুনীয়া লাগিব তই এতিয়া সাঁতুৰিব আটাইকেইটাই জানোৱেই।
উম।
এইবাৰ সৰুতে আমি অলপ সাঁতুৰিলো নে বাৰু কোৱাচোন। হয়, গাওঁৰ সেই অকমানি পুখুৰীটোত।
এই নাই মইতো পুখুৰীত সাঁতুৰিবলৈ শিকাই নাই মই পথাৰত মাহঁতে মাতি ৰুই থাকে মই পথাৰ পানীত পৰি থাকো।
এ, সেইটোৱে এ, নহয় এতিয়া মানে কি হ'ল শুন আগতে কিমান ভাল আছিলে চা আমি আগতে ইমান ধুনীয়াকে পথৰে চথা পৰি থাকো আমাক খপককে বেমাৰ নহয়
নাই নহয়।
এতিয়া বৰ্তমানৰ ল'ৰা ছোৱালী বিলাক চাবিচোন বা সৰু সৰু ল'ৰা ছোৱালী বিলাকে বোকা গচকি বোলে ঘিণ কৰে।
ঘীণ কৰে।
মানে বোকা অকমান যদি লাগে বা ধূলি অকনমান লাগে লগতে ধুনীয়াকে ভৰি হাত বা গা ধুই পেলাই গুচি আহিবগে। আৰু তেতিয়া সময়কণো মানে তো বেমাৰ আজাৰো ইমান নহয়। আমাৰ বিলাকৰ বেমাৰ আজাৰ হয় জানো? এতিয়া হ'বলৈ লৈছে মানে এতিয়াতো তোৰ ছিজনটোয়ে তেনেকুৱা। কিন্তু সৰু অৱস্থাত আমাৰ মানে কিমান হেৰি আছিলে আমাৰ বেমাৰ আজাৰে নহয় বুলি ক'ব পাৰি।
এতিয়া মানে মাহ গাখীৰ বদলি আমি কি খাওঁ মানে সান্দহ গুৰি পিঠা গুৰি
অ', আগতে আমি সেইবিলাক খাই ডাঙৰ হ'লো এতিয়াহে কৰ হৰলিক্স কি এইবিলাক খাবলৈ ল'লে। উম। চাকে আমি আমাৰ দিন বিলাক বহুত ভাল আছিলে ন? উম। আৰু হেৰি নহয় ত কিবা এটা হ'ল বুলি কোৱাৰ লগে লগে চিধাই ফাৰ্মাচি বা মেডিকেল পোৱাবগে। আগতে আমাক নিছিলে নে প্ৰথম প্ৰথমে ঘৰত জ্বৰ হলে একদম ধুনীয়াকে তিতা কাপোৰে খন দিব কপালত দি অকমান ভাল পাবি দে।
সেইটো সেইটো সেইবুলি কয় তাৰ পিছতহে তাৰপিছত আমাৰ আকৌ এইফালে ঘৰুৱা দৰৱ এবিধ আছিলে কি গম পানে কলগছ মানে কাটি থোৱা কলগছটো যেতিয়া পুৰা মানে অকমান গেলা নিচিনা হৈ থাকে ন'। তাত এটা কেঁচু থাকে অকমানি অকমানি কেঁচু এটা থাকে। সেই কেঁচুটো চামুজত দি তাত নিমখ অকণ দি তাৰ পৰা এটা ৰস ওলায়। আগৰ মানুহে সেইটো জ‌্বৰ‌ৰ দৰৱ বুলি খোৱাই দিয়ে।
এ হয় এইবিলাক মানে আগৰ দিনত ভালো হয় মানে বৰ্তমান সময়কণতে ভাল নহয়। মানে বৰ্তমান সময়কো এনেকুৱা হৈছে তোৰ কিবা এটা নহয় কিবা এটা তক হলে পানী লগা হওক তই প্ৰথমতে ফাৰ্মাচী এখন পাবগৈ গৈ পেলাই তাৰ পৰা তোৰ